শুনিছ নাই? উম কি কি কৰি আচ?
এ ঘৰতে ভাত পানীতো খোৱা আজি দেৰি হ'ল। ভাত পানী খাই পেলাই অলপ ষ্টেচনৰ ফালে খোজকাঢ়ি ওলাই আহিছো তই কি কৰিছ।
কিচন নাই ষ্টেচনৰ ফালে কিলৈ কৈছ।
বতৰ বেয়া মানে। মই ষ্টেচন ফালে মানে বতৰ ভালে আছিলে এতিয়াহে অলপ অলপ কিন কিনিয়াকে গতিকে ইয়াকে বৰষুণ দিবলৈ আহিছে গতিকে ইয়াত ঘৰতে এতে বহি আছো।
অ' মই আমাৰ ফালে এই ওচৰতে নদী এখন আছে। তাতে সেইফালে মথাউৰিফালে আৰু খোজকাঢ়ি আহি আছো লগৰ দুটা লগত।
এ এতিয়া ইমান বৰষুণ দিছে তো নদীত।
নাই ইফালে পানী মানে। ঘপককে বাঢ়ে মানে ঘপককে শুকাই যায়।
অ', আমাৰ আকৌ সেইয়াত তেই ঘৰৰ ফালে যিখন সৰু নৈ আছে মানে সেই নৈখনত আকৌ তোৰ হেৰিয়া পাহাৰত বে বেছিকে বৰষুণ দিয়াৰ লগে, লগে মানে গোটেই ঢলে, ফেনে, ফুটুকাই গুচি আহে।
এইটোয়ে আমাৰো হয়, তোৰ এই পা-পাহাৰত যেতিয়া বেছিকে বৰষুণ দি দিয়ে তেতিয়া এই ঢলটো গুচি আহে, তাৰপিছতে অলপপিছতে মানে ঢলটো নাইকিয়া হৈ থাকে।
অ', আমাৰ আকৌ তেনেকুৱা নহয়, খেতি পথাৰ এতিয়া মানুহ কৰি আছে অ', বত বতৰটো মানে পুৰা হেৰি হৈ বেয়া হৈ যায় মানে তাতে।
অ', আমাৰ এইফালে আকৌ ডাঙৰ মাথাউৰিয়ো আছে যে, সেইকাৰণে নৈয়ে সোমোৱাব, সোমাব নোৱাৰে আৰু পানী।
অ', সেই ডাঙৰ মাথাউৰি হোৱা কাৰণে হয়, আমাৰ মানে কি হ'ল, শিল, বালিৰ এনেকে ব্যৱচ চা কৰিছিলে অ মানে শিল এনেকে জাননা দি পেলাই গাঁঠি পেলাৰ ব্যৱস্থা কৰিছিলে কিন্তু এ কি হল নাজানো। নৰ মানে গোটেই সেইখিনি বস্তু পুতি পেলালে এতিয়া সেইবোৰ চিন চিন চাপই নাই মানে
আচ্ছা আচ্ছা,, আমাৰ এই বাবা ৰাতিপুৱাই কৰিলো। এতিয়া তাৰপৰা কোৱা নাই
অঁ অঁ
তাপা, চাহ পানী একাপ খালোঁ আৰু সেইয়াই।
অ ঠিকে আছে বাৰু, হেৰি তাৰপৰা এই তোৰ লগত মোৰ বিষয় এটাৰ ওপৰত আলোচনা কৰিবলৈও আছিলে মই তো সিদিনাখন কৰিছিলো বাৰু-
অঁ' কচোন বাৰু
এই মানে বৰ্তমান সময়তো ইণ্টাৰনেটৰ যে যুগত মানে বহুত মানে ইণ্টাৰনেটৰ আমি যিবোৰ ভাল গুণ আছে বেয়া গুণ আছে সেইখিন মানে আমি আলোচনা কৰিব লাগে কাৰণ বৰ্তমান সময়ত মানে ইন্টাৰনেট এ মানে ইণ্টাৰনেটৰ অবিহনে আমি কোনো মানুহ থাক গতিকে এনেকুৱা এটা প্ৰেক্ষাপটত মানে আমাৰ ইণ্টাৰনেটৰ যিবোৰ ভাল গুণ আছে সেইবোৰ আমি মানুহবোৰকক জনোৱা উচিত আৰু লগতে যিবোৰ বেয়া গুণ আছে মানে সেইবোৰও জনোৱা উচিত গতিকে এইটো বিষয়ে মানে আমি যুৱ প্ৰজন্মই কথাখিনি মানে ভালদৰে প পাতি পেলাই মানে এটা সজাগতাামূলক সভা আয়োজন কৰিব লাগিছিলে সেইকাৰণে মই মানে বিভিন্ন মোৰ লগৰ যিখিনি বৰ্তমান পঢ়ি আছে বা কলেজত আছে তেওঁলোকৰ লগত মানে এ কথাখিনি আলোচনা আ, কৰি আছো যাতে আমি আছো-আলোচনা কৰিলে কথাবোৰ বেছিকে ওলাই ন।
অ'এইটো এটা এইটো বহুত সুন্দৰ বিষয় তই ভাবিব লৈছ।
তাকে।
আৰু এইটোতো এতিয়া ৰাতিপুৱা শুই উঠাৰ পৰাতো ৰাতি শুৱালৈকে সকলো এতিয়া যুৱ প্ৰজন্ম নবোৰ ইণ্টাৰনেটতে ব্যস্ত হৈ থাকে।
কিয়নো আজিকালি ইন্টাৰনেটৰ অবিহনে মানুহে মানে কেৱল যুৱৱ প্ৰজন্মক বুলি নহয় আজিকালি ইন্টাৰনেট নেটৰ যোগ মানে ব্যৱহাৰ কৰিবলৈ আমাৰ একেবাৰে সৰু অৱস্থাৰ পৰা আমি একদম বৃদ্ধৱস্থাৰ ব্যক্তিজনলৈকে যদি চাওঁ সকলোৱে মানে এইটো কাম কৰিবলগীয়া বাধ্যত পৰি গৈছে মানে।
আৰু তোৰ এতিয়া ইন্টাৰনেটৰ জয়তে তোৰ ঘৰতে বহি কাম কৰিব পৰা হৈছে ন?
সেইটোৱে ইণ্টাৰনেটৰ যোগেদি আমি মানুহে মানে কি এতিয়া আগতে কি হৈছিলে যেতিয়া আমি এখন এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বাৰ্তা পঠাব লগীয়া হৈছিলে তেতিয়া আমি ডাক যোগে আমি বাৰ্তা পঠিয়াব লাগিছিলে। যিটো সময়ত মানে ডাক যোগে বাৰ্তা পঠিওৱা সময়ত আমাৰ বহুতো বিশেষ অসুবিধাৰ সৃষ্টি হৈছিলে লগতে আমি পলমকে তথ্যটো পাইছিলোঁ, কিন্তু আজিকালি ইণ্টাৰনেটৰ যুগত আমি হোৱাটচ্ছাপ ফেচবুক, টুইটাৰ এনেকুৱা ধৰণৰ ইমেইল কিছুমান উন্নত মাধ্যমৰ জৰিয়তে হাজাৰ মিল দূৰত থকা ব্যক্তিৰ লগতো আমি খন্তেকতে কোনো ধৰণৰ সম্পৰ্ক মানে আমি স্থাপন কৰিব পাৰো।
আমালোককে চাব পাওঁ আমি তোৰ এতিয়া তোৰ ডাক যুগে প্ৰেৰণ কৰা নাই, আমিতো ইয়াত বহিয়ে তোৰ লগত যোগাযোগ কৰি আছো মই।
সেইটোয়ে মানে এতিয়া আ-আ-আচলতে এই কলটেকে আমি ইণ্টাৰনেটৰ কথা পাতিবলৈ যাওঁ ইণ্টাৰ ইণ্টাৰনেটৰ গোটেই যিটো ইভলিউচন সেই কথাটো পাতিব লাগিব, কাৰণ এতিয়া আদিম যুগত যেতিয়া ৰজা মহাৰাজাসকলৰ যেতিয়া যুদ্ধ বিগ্ৰহ হৈছিলে তেতিয়া কোনো এঠাইৰ পৰা আন এঠাইলৈ বাৰ্তা প্ৰতি পঠিয়াবলৈ দুত ব্যৱহাৰ কৰা হৈছিলে অৰ্থাৎ এজন ব্যক্তিয়ে কোনো এটা তথ্য লৈ গৈছিলে আৰু আনজন আনখন ৰাজ্যত দিছিল ছিলে য'ত তেওঁৰ সময় অৰ্থৰ লগতে তেখেতৰ মানে জীৱনৰ শংকাও আছিলে কিন্তু আজি আজিকালি ইন্টাৰনেটৰ জৰিয়তে মানে সেই তেনেকুৱা ধৰণৰ কিছুমান শইং-শংকা আৰু আখুৱাবোৰ মানে নাইকিয়া হৈ গ'ল।
আৰু তোৰ এতিয়া ইন্টাৰনেটৰ যোগেদি এটা বেয়া হেৰি ক'ব লাগিবতো বহুত মানুহেটো এইটো জীৱনৰ এইটো ইনকামটো হেৰুৱাই দিছে ন?
হয় সেইটোতো হয় কিন্তু এতিয়া, হয়, হয় আমি সেইটো কথাটো হয়। কিন্তু কৰ্মসংস্থাপন কেৱল আমি সংস্থাপন বুলি কৈ থাকিলে নহব কিন্তু এতিয়া যেতিয়া ইন্টাৰনেটৰ যেতিয়া আৱিষ্কাৰ হৈছে তেতিয়াাতো সং সংস্থাপনতো বহুত মানুহে কিন্তু সংস্থাপন লাভো
হয় ইন্টাৰনেটৰ এতিয়া বহুতো উপকাৰ আছে, কিন্তু চাবলৈ গ'লে বহুতো অপকাৰো আছে।
সেইটো অপকাৰ খিনিতো আছে কিন্তু আমি উপ কাৰ খিনি বাদ দি কেতিয়াও কেৱল আমি অপকাৰ খিনি আলোচনা কৰিলে নহব আমি আমাৰ লক্ষ্য হৈছে যে আমি ইণ্টাৰনেট ভালদৰে ব্যৱহাৰ কৰিলাই বা সেইটো আমাৰ জীৱনৰ কেনেদৰে মানে জীৱনত কেনেদৰে মানে ভালকে ইয়াক কাম চলাব পাৰি সেইখিনিৰ ওপৰত আমি গুৰুত্ব দিব লাগে, কিন্তু বৰ্তমানে যেনিবা কিছুমান ক্ষেত্ৰত এই ইন্টাৰনেটৰ যি ব্যৱহাৰ সেইটো ব্যৱহাৰ বহু মানুহে বে-বেয়া বেয়া হিচাপে লোৱা দেখিছে কিন্তু এতিয়াতো চাচোন বাৰু আমাৰ অনলাইন শিক্ষা গ্ৰহণ ক্ষেত তই ইন্টাৰনেটৰ ব্যৱহাৰ কথাটো ক'ব পাৰ।
হয়। হেইটো এতিয়াতো অনলাইন শিক্ষা মাধ্যম হিচাপ তই চাট জি পি টি টো ব্যৱহাৰ কৰিব পাৰ।
হয়, তই আৱাজটো ভালকে অহা নাই কিবা মাইক অফ ফোনতটো আতৰত লোৱাৰ নিচিনা লাগিছে।
তোৰ এতিয়া ছেট জি পি টিয়ে সকলো আমাৰ পঢ়াৰ ক্ষেত্ৰত সহায় কৰিছে ন?
সেইটোৱে নহয় যিবোৰ বিষয় আমাৰ কিতাপত আমি নাপাওঁ বিচাৰি পেলাই সেই বিষয়বোৰতো আমি ইণ্টাৰনেটত ব্ৰাউজিং বা গুগল ক্ৰম ব্ৰেফ, এনেকোৱা শেট জি পিটি জেমিনাই এনেকোৱা ধৰছুমান এ আই টুলছৰ জৰিয়তে আমি সেইখিনি লাভ কৰিব পাৰিছো গতিকে এইটো আমি বহুত এটা আমাৰ শিক্ষাৰ্থী- জীৱনৰ কাৰণে এই ইন্টাৰনেটো এটা বৰদান বুলি আমি ক'ব পাৰিম
কিন্তু আমি সেইটো চাবলৈ গ'লে এইটোও নুকিয়াব লাগিব যে আমি ইয়াৰ বেছি ব্যৱহাৰ আমাৰ মগ জছটো ঠেক কৰি তুলিছে
সেইটো হয় তই কোৱা কথাটো ঠিক আছে মানে কি এতিয়া আগতে আমি যিকোন এটা প্ৰবন্ধ বা গল্প নিচল নিজে লিখিব বলে চেষ্টা কৰোঁ আগতে এতিয়া মই বহুত খিনি মই প্ৰবন্ধ বা গল্প লিখিছিলো কিন্তু আজিকালি এই আই এনেকুৱা কৰি তুলিলে যদিহে আমি কিবা এটা বিষয় যদি তাক দি দিওঁ তেতিয়া মানে সি কম সময়ৰ ভিতৰতে খুব কম সময় বিশ ছেকেণ্ড বা দহ ছেকেণ্ডৰ ভিতৰতে কোনো এটা বিষয়ে বিষয়ত আমি যিমান ভালদৰে লিখিব পাৰো তাতকে বেছি ভালদৰে মানে এয়াই লিখি পেলাই আমাক দি দিয়ে সেই হেতুকে মানে না আমাৰ যিটো উদ্যমিতা সেই উদ্যমিতা খিনি লগতে লেখকসকলৰ যি উদ্যমিতা সেই উদ্যমিতা খিনি কমি যোৱা দেখিবলৈ পোৱা গৈছে সেইটো হয় বাও
এতিয়া যদি মই এটা উদাহৰণ দিব বিচাৰো সিদিনা আমাৰতো ইণ্টাৰ্ণশ্বিপতো সেই এটা কাহিনী বনাই তোৰ স্ক্ৰিপ্ট এটা লিখিব দিছিলে
অ
তাৰপা সকলোৱে কি কৰিলে নিজৰ মনৰ পৰা স্কিটটো নিলিখি এ আই টো ছেট জি বি টি টো হেৰিতটো স্ক্ৰিপটো দি দিছে তাৰ মতে এয়াই ধুনাকৈ এটা স্কিপ্ট সজাইছে আৰু সেইটোকে লিখি সি আমি মানে তাত প্ৰদৰ্শন কৰি দেখাইছোঁ।
সেইটোৱে আজিকালি এতিয়া মই নিজেই দেখা কাৰণ কলেজৰ ইউনিভাৰ্চিটিৰ যিবোৰ এচাইনমেন্ট দিয়ে সেই এচাইনমেন্ট বোৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে কোনো এটা বিষয় অধ্যয়ন, পেলাই সেইটোৰ ওপৰত বিশেষ ভাৱে বুজি পেলাই তেখেতলোকক মানে সেইটো লিখিবলৈ প্ৰদান কৰা হয়। কিন্তু আমাৰ ছাত্ৰ-ছাত্ৰীসকলে কি হয় বিষয়টো ছেট জি পিটি বা গুগলত দিও দি পেলাই আমি তাৰ গোটেই বিষত আলোনা খিনি লৈ লওঁ লৈ পেল আমি স্কুলত লিখিবিলাক চাবমিট কৰি দিও, যাৰ জয়তে আমাৰ জ্ঞৰ যি প্ৰসাৰটো সেইটো একদম সুক্ষ্ম হৈ পৰিছে।
একদম সূক্ষ্ম হৈছে আৰু কিছুমান ল'ৰা-ছোৱালীয়ে দেখা যায় তো বিষয়টো যেনেকৈ দিছে। সেইটো পঢ়িও নাচা সেইটো ডাইৰেক্ট তোৰ কপি পাছ কৰি দিয়ে ছেট জি পি দিত আৰু ছেট জি পি বহু বহলাই দিয়ে ন আৰু সেই বহলাই দিয়া খিনিকে লিখি মেলি মানে হুবহু লিখি চাবমিট কৰি দিয়ে।
ঠিকে আছে বাৰু হয় কথাটো কিন্তু তোক মই এনে প্ৰশ্ন এটা সুধিব বিচাৰিছো তই এতিয়া, এ ইণ্টাৰনেটৰ ব্যৱহাৰে আমাৰ মনোৰঞ্জনৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পেলাইছে তই কেনেকুৱা কথা কব বিচৰা। ানে
এইটো মনোৰঞ্জন বুলি কলে মই এটা নেতিবাচক ক'ব বিচাৰো।
উম,
আগতেতো এতিয়া তই সৰু থাকোতে আমি সকলোৱে গাও সকলো লৰাই মিলি, ওলাই মেলি খেলি দিনটো লৰা ঢাপলি কৰি খেলি ফুৰো। কিন্তু আজি-আজি আজিকালি ল'ৰা-ছোৱালী তো ঘৰ বাহিৰলৈ ওলোৱা নাইদেখি হয় টিভিত ব্যস্ত নহলে তো ইন্টাৰনেট, ত ফোনক লৈ ব্যস্ত।
সেইটো হয় সেইটো আমাৰ সমাজত বহুলোকে সেই ইন্টাৰনেটৰ যি মনোৰঞ্জ ক্ষেত্ৰখনক দুপয়োগ কৰা দেখা যায় কিন্তু ইয়াৰ এটা ইতিবাচক এটা আমি কথা ল'ব লাগিব যে আগতে আমাৰ কোনোবাই এঠাইত যদি থিয়েটাৰ পাতিছিল বা বছৰেকৰ মূৰত দুখনকে থিয়েটাৰ হয় বহুত দূৰ মানুহ মানে প্ৰায় তোৰ বিচ-ত্ৰিচ কিলোমিটাৰ খোজকাঢ়ি বা বিচ-ত্ৰিচ মিট কিলোমিটাৰ অতিক্ৰম কৰি পেলাই সেই ঠাইত চাবলৈ যাব লগা হৈছিলে নাটক চাবলৈ যাব যাব লগা হৈছিলে, থিয়েটাৰ চাবলৈ যাব লগা হৈছিলে কিন্তু বৰ তমানৰ সময়ত, কি হ'ল যে ইন্টাৰনেটৰ যেতিয়া দ্ৰুত প্ৰচাৰ চলিলে টি ভি মোবাইল ফোন আদিৰ দৰে যন্ত্ৰবোৰৰ আৱি ষ্কাৰ হল আৱিষ্কাৰ হোৱাৰ লগে-লগে আমি চিনেম মোৰ বাণীবদ্ধ হ'ল লগতে যাউ যুগীয়া কিছুমান গীত যেতিয়া আমি গাওঁ সেই এতিয়া ভূপেন হাজৰিকাৰ কথা ক'ব পাৰো ভূপেন হাজৰিকাক আমি কেতিয়াও দেখা নাই। বা তেখেতে গীত গোৱা আমি লাইভ দেখা নাই কিন্তু তেখেতে যিবোৰ গীত গাইছিলে সেইবোৰ আজি আজিও আমি শুনি থাকিব পাৰিছো তেখেতৰ ফটো চাব পাৰিছো হাজাৰ শ বছৰ আগতে যিসকল ব্যক্তি ঢুকাই গ'ল বা মৰি গ'ল সেইসকল ব্যক্তিৰ আমি বিষয়ে পঢ়িবলৈ পাইছো আৰু লগতে সেই সকলৰ আমি ছবি চিত্ৰ গ্ৰহণ কৰিব গতিকে ইণ্টাৰনেটে আমাক সেই মনোৰঞ্জনৰ ক্ষেত্ৰত সেই বহুতখিনি সহায় কৰিছে।
হয় তই যদি এতিয়া বৰ্তমান প্ৰেক্ষাপটত চাবলৈ যাোৱা আমি জুবিন গাৰ্গৰ উদাহৰণটো দিব পাৰো।
একদম-একদম।
এতিয়া অসমত যিটো জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আন্দোলন হল সেইটো গোটেই বিশ্বব্যাপী টো প্ৰচাৰ হৈছে কেৱল ইন্টাৰনেটৰ জৰিয়তে।
হয়-হয় এতিয়া উম,
এতিয়াতো ইণ্টাৰনেটত যি প্ৰায় আঠ মিলিয়ন মান টোৰ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে দাবী উত্থাপন হৈছে গতিকে তাৰ যোগেদি আমি জুবিন গাৰ্গৰ মানে সত্ত্বাটোক বিশ্বব্যাপী চিনাকি দিব পাৰিছো।
সেইটোৱেই এতিয়া আমাৰ এনেকুৱা, এখন ৰাজ্যৰ পৰা এনেকুৱা এটা অঞ্চলৰ পৰা যিকোনো এটা বিষয় বিশ্ব যেতিয়া বিশ্ব দৰবাৰত আমি প্ৰতি- প্ৰতিষ্ঠা কৰিবলৈ যাওঁ হয়তো ইণ্টাৰনেটৰ অবিহনে এইটো বহুত বছৰৰ কথা হ'ব কাৰণ আমি মানে এ ইমান পতককে বিশ্ব ব্যাপী আমাৰ বিষয়টো আমি কেতিয়াও বহুল বহলাই তুলিব নোৱাৰো কিন্তু বৰ্তমান ইণ্টাৰনেটে আমাক ইমান সহায় কৰি তুলিছে যে আমি ঘৰতে বহি আমি এক চেকেণ্ডৰ এটা মেছেজ টাইপি যদি মানে টাইপ -পিং কৰাৰ ফলত আমাৰ যি আমি জুবিন গাৰ্গ সিজন মহান আহ কণ্ঠশিল্পীৰ যি হত্যাৰ যিটো আমি মানে দাবী তুলি পেলাই যিটো প্ৰতি বাদ- কৰিছো সেই প্ৰতিবাদটো সমগ্ৰ বিশ্বই দেখিবলৈ পাইছে সেইটো ইন্টাৰনেটৰ বাবেইটো সম সম্ভৱ হৈছে। নহলেতো আজি ইন্টাৰনেট নথকা হ'লে আমি গৈ গৈ পেলাই কোনো বিশ্বৰ প্ৰত্যেকজন ব্যক্তিকতো ক'ব নোৱাৰিম যে জুবিন বাৰ গাৰ্গৰ লগত লগত এনেকুৱা হল তেনেকুৱা হল তেখেতক এনেদৰে হত্যা কৰা হল ইয়াৰ ন্যায় লাগে, প্ৰতিবাদ লাগে। গতিকে আজিৰ দিনৰ ইণ্টাৰনেটৰ জৰিয়তে গোটেই বিশ্বখনৰ মানে এখন সৰু গাঁৱলৈ ৰূপান্তৰিত কৰি দিয়া হৈছে।
এতিয়াতো চাবলৈ গ'লে জুবিন গাৰ টো হত্যাকাণ্ডৰ বহুতো অ যেনেকে ইন্টাৰনেটত ভাইৰেল হৈ পৰিছিল।
হয়।
এতিয়াতো ইন্টাৰনেটৰ জৰিয়তে আমি সেই তথ্যবোৰ লাভ কৰিবলৈ পাইছো। তথ্যবোৰ লাভ কৰিবলৈ সক্ষম হৈছো।
হয় হয় আজিকালি আকৌ ইন্টাৰনেটৰ ডাঙৰ সুবিধাটো এইটোয়ে হ'ল যে ইন্টাৰনেটৰ জৰিয়তে যদি আমি কিবা এটা যদি অপকৰ্মও যদি কৰিবলৈ চেষ্টা কৰো সি কিন্তু কেতিয়াও আমি লুকুৱাব বা তাক ঢাকি বা ডিলিট কৰি - পেলাব নোৱাৰো সি কিন্তু চিৰস্থায়ী হৈ যায়, হৈ পৰে।
হয় হয়।
এতিয়া আমি আমি বিভিন্ন ধৰণৰ যদিহে কোনোবাই আমাৰ এই কি বুলি কয় জালিয়াতি যদি কৰে আমাৰ কি বুলি এইটো বেংকৰ লগত যদি ইন্টাৰনেট সহায়তে যদি তেওঁলোকে হেকিং কৰে বা তেনেকুৱা যদি কিবা কাম কৰে তেতিয়া কিন্তু আমি ডাটাসমূহ কিন্তু সপূৰ্ণৰূপে মচি পেলাব নোৱাৰো নহয় জানো।
হয় হয়।
এ ব্যক্তিগৰাকীনো সেই ইন্টাৰনেটৰ জৰিয়তে কিন্তু বহুতো আমাৰ চুৰি কাণ্ড হ হোৱা দেখা পাওঁ বেংকৰ পৰা শ শ টকা লুটি লৈ যোৱা দেখা পাওঁ।